হেল্ল'।
হেল্ল'।
ক।
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল আহ।
ক এ ৰ ঘৰতে আছো ৰ ঘৰতে আছো
অ, ওলাই যোৱা নাই কতো?
নাই যোৱা নাই অলপ গৈছিলো ওলাই পেলাই। এতিয়া ঘৰতে আছো বাৰু। যাবি নেকি কৰ'বাত।
ক'ৰবাত অলপ দেৰিকে যাম। এতিয়া মই কাম এটা কৰি আছিলোঁ ঘৰত।
কি কাম?
এ তোৰ এ বস্তুএটা কৰি আছিলোঁ মানে মোবাইলত। উম।
কি কাম কৰি আছ।
এ, তেওঁ এ হেৰি মোবাইলত কাম এটা কৰি আছিলোঁ। ভিডিঅ' এটা এডিট কৰি আছিলোঁ।
বাকি খবৰ খাতি ভালেই?
ভালে ভালে তোৰ?
এই ঘৰত।
ঘৰতে ঘৰটো ভাল।
তোৰ ঘৰত কোন কোন আছে?
ঘৰত মা মা -পাপা, ভাইটি- ভন্টি তোৰ পৰীক্ষা হৈ আছে কেনেকা হৈ আ হৈ আছে একজাম।
অহ পৰীক্ষা।
অহ।
পৰীক্ষা ভালে আছে বাৰু এই যোৱাকালি শেষ হৈছে।
অহ।
এতিয়া মই মানটো।
বাকী তাৰপিছত কি কৰিম বুলি ভাবিছ?
নাই এতিয়া কিবা যদি পিছলৈ যদি পাওঁ কিবা কাম চাম এনেক।
অ অ, তইতো ইণ্টাৰভিউ বিলাকো দি আছিলি ন?
অঁ, এয়া মাৰি আছোঁ ত। আবেদন কৰিছো নহয় মই অসম পুলিচত।
আহ হয় নেকি?
অ, আবেদন কৰোতে এই। ফ্ৰী বাৰু এইটো এই এই চব। কাম কৰো তেনেকে দিব লাগে আৰু পইচা এশ টকা মান যায় আৰু।
অ অ, এপটো এপ মানে এপ্লাই হৈ আছে মানে ন।
অ অ কালি কৰি আহিলোঁ।
বাকীতো এতিয়া দৌৰি কৰি আছো ন ফিল্ডত।
অ, এতিয়া প্ৰথমটো দৌৰ হব ন এইটো ফাৰ্ষ্ট। দৌৰ কাৰণে এতিয়া দৌৰি আছো। ফিল্ডত গৈ পেলাই ৰাতিপুৱা দৌৰটো ভাল হলে আৰু পৰীক্ষা হব। পৰীক্ষাৰ কাৰণো পঢ়ি আছোঁ অ কিতাপ আনিছোঁ মই।
পিছে এটা যে দিছিলি ন অগ্নিবিৰত দিছিলি যে।
অ সেইতো মোৰ যে, অ সি সিদিনা যে দিছিলে যে ন।
অহ অহ সেইটো।
এইটো নামটো নাহিলে।
নাহিলে নহ আৰু ছেকেণ্ড লিষ্ট এখন ওলোৱা কথা আছিলে যে, তাতো নাহিল নেকি?
চাও আৰু এতিয়া সেইটো বাদেই দিছো আশা এতিয়া চাও আগলৈ কি হয়?
অ।
এতিয়া যোৱা বস্তুটো, উম যোৱা বস্তু যোৱা বস্তুটো গুচি গ'ল এতিয়া লাগি থাকি তাত লাভ নাই।
উম, বেলেগত বেলেগ চব ফালে এপ্লাই কৰি থাক।
তই কিবা পঢ়ি আছ নে?
মইতো অ এইটো বি এ কৰি আছিলো।
অ।
তাৰ পিছত আই টি আই কৰিলো। বি এ খটম হোৱা নাই কৰি আছো, ত আই টি আই আই টি আইটোহে খতম হৈছে মোৰ।
আহ। ঠিকে আছে কৰি থাকিব লাগে এয়া ভালেই ভালে এয়া চব ফালে কৰি থাকিব লাগে।
উম, এনে থাকি লাভ নাই এনে থাকিলে বহুত আমনিহে লাগে।
এই তঁহতৰ ঘৰলৈ যোৱাই নাই বহুত দিন যাব লাগিছিলে।
অ আহিবি আকৌ।
বাকী ধৰ ঘৰ ফালে এইবিলাক ভালেই নে ৰাস্তা পাতি? ৰাস্তা যোৱা ৰাস্তা আৰু ঘৰৰ ওচৰ
এই ভালে।
উম। আমাৰ ইয়াৰ পৰা কিমান দূৰ কিমান দূৰ হ'ব চাগে তহতৰ ঘৰ?
হ'ব অলপ দূৰ, কিমান কিলোমিটাৰ হয় এইটো নাজানো? কি কলে?
আমাৰ ঘৰৰ পৰা তহঁতৰ ঘৰলৈ
উম, ঘন্টাটোতো ঘণ্টামান লাগে চাগে এক- দেৰ ঘণ্টামান বাইকত আহিলে অলপ হৈছো বুজ, সোনকালে পায় আৰু বাইক -স্কুটিত অহা যোৱা কৰিলে।
এক বছৰ ওপৰি হ'ল নোযোৱা।
আহ। এইফালে তোৰতো কাম চাম নাথাকে মই সেইফালে গৈ থাকো তোৰতো সেইফালে টাউনখনো চৰাও মোৰ বাৰু গৈ থকা হয় যোনটো এফালে।
মই এতিয়া কাম তাত সোমাইছো মানে বুজিছ।
অহ কি কাম?
কামটো মানে এনেকা এই কাপোৰৰ দোকান যে
আহ আহ।
তাতে সোমালো, এনে পইচা ক আহি থাকিব।
তাকে এনেই থাকিটো লাভ নাই ময় ময় কৰিমে একেদিনতে ত' কলেজত পৰীক্ষা দিবহে গৈ আছো।
মই কাপোৰৰ দোকান মানে মোৰ এখন নহয় মানে তোৰ
এ বেগ বেলেগ জেগাত যাব লাগে, এতিয়া আমাৰ যদি আমাৰ টাউনত যাওঁ বা বে্টৰৰ ঘৰৰ ফালে যওঁ কব ল কেতিয়াবা চবফালে যোৱা হয় আৰু।
উম এইব এফালে আমাৰ ঘৰ ঘৰৰ ফালে আহিলে ফোন কৰিবি আকৌ।
অ তহত ঘৰৰ ফালে গলে ফোন মাৰিম বাৰু হেৰাত লগ সগ কৰিব পাৰিম
উম।
ত ঘৰলৈকে যাম দে এদিন। ৰাতি থ থ থকাকে ন? সেইফালে মোৰ কিছুমান লগৰো আছে সিহঁতৰ লগ কৰা হ'ব। আড্ডা দিয়াও হ'ব
দে দিয় তো উম কাম
কেনেকা চলি আছে দিনবোৰ?
আছে আৰু ঠিকে থাকে চলি আছো। এই টো কামটোত সোমোৱা কিমান দিন হ'লনো হা? মই ঘৰতেটো মুৰ্গী ফাৰ্ম এখননেহে খুলিলো।
কি কৈছ?
ঘৰতে বোলো মই মুৰ্গী ফাৰ্ম এখনহে খুলি থৈছো সৰুকে ইমান ডাঙৰ নহয় বাঅঁ। আছে বিশটা সিদিনাখন পোৱালি আনিছো মুৰ্গী পোৱালি।
আহঁ।
বাকী
নহয় আমাৰ বোলো সৰুকালৰ দিনবোৰ মনত পৰি যায়। হয় নে?
আহ আগতে একেলগে পঢ়িছিলো স্কুল গৈছিলো হয়।
সৰুতে যে খেলিছিলো আমি খেলিছিলো যে আমি।
উম চাইকেলত যে তিনটা চাৰিটা বহি যাও।
আ মাল অ আমাৰ লগৰখিনি লগ পোৱা বহু দিন হোৱাই নাই।
এ চব এতিয়া নিজৰ নিজৰ চবেই বাকী এই তোনটোৰ ঘৰৰ ওচৰ লগৰো যে সি বাকী তুনড ঘৰৰ ওচৰত যে লগৰ যে সি কামত সোমাল নেকি এতিয়া এই আগতে যে আমি খেলিছিলো? নামটো কি আছিলে পাহৰিলো বাও।
অ অ এই সিটো সোমাইছে। অ অ অ অ এই সিও আমাৰ এইফালে কাম কৰে। মানে মোৰ দোকানৰ ওচৰতে আৰু।
আহ তাক খবৰ খাতি উম তাৰ নাম্বাৰটো দিবিচোন মই পাহৰিয়ে গ'ল চাগে মোক।
উম।
কেইদিন লগ পোৱা নাই। বাকি চাত
নাম্বাৰ টো দিম বাৰু।
হম্।
খোৱা বোৱা এতিয়া এ আম খালো।
অ।
গৰম এতিয়া ন।
সেইটোতো বেয়া গৰম পেলাইছে এইকেইদিন। বৰষুণো দিয়ে আকৌ বতৰৰ কথা কোনো ধৰিবই নোৱাৰি।
বতৰতো ধৰিবই নোৱাৰি এই এতিয়া বৰষুণ।
উম সেইটোৱেটো টাইমে টাইমে চেঞ্জ হৈ থাক কালি। কিমান বতৰ বেয়া আজি আকৌ ৰ'দ দি আছে।
তাকে আৰু জীৱনটো কি হৈ গৈছে ঠিক নাই অ বৰ-
কটুক
ঘুৰিবলৈ এ ঘুৰিব যোৱা নাই বাৰু। এতিয়া অলপ আগত গাঁৱৰ পৰা আহি পাইছোঁ।
আহ
ঘৰতে জিৰণি লৈ আছোঁ আৰু
উম কিবা টিপ চিপ এটা মাইম ওলাবি।
ঘূৰিব ফুৰিব কৰিব যাম গোটেই লগৰ খি-
অ আমাৰ লগত খিনি লগ কৰো ন চব একে লগ হো
অ একলগ হৈ এনেকে ৰাইদ এট- এটা প্লেন কৰিব লাগে ক'বাত ঘূৰিব যোৱা-
প্ৰথমতে এটা কাম কৰিব লাগে আমাৰ যোনখিনি লগৰ আছিলে।
আহ
চবে এটা আড্ডা দিব লাগিছিলে বঢ়িয়া আড্ডা দিয়া নাই।
চবকে এতিয়া এটা টাইমত আজিকালি চব মানুহ ফ্ৰী নহয় যে সবকে নাপ- পাওৱে।
উম আড্ডা দি পেলাই দি তাতে আমি যত মানে ফুৰিব যাম। তাৰ মানে কথাবিলাক কথাবিলাক আলোচনা কৰিব লাগিছিলে তাৰ। হে ভাল হ'ব আড্ডাতে
কিয়নো এটা দুটা খে পাবি যে চব যোনে যোনে কামত সোমাই গল ন এতিয়া কাকো ফ্ৰী নাপাওঁ ত মই।
এ এটা বয়সলৈকে মানুহ চব থাকে হয় নহয় এ বয়সৰ পাছতো চব তু চবেন নিজৰ নিজৰ কাম কৰিব লাগিব আৰু। তেনেকুৱা এইডিয়া হৈছে সেইবিলাক কি ঠিক এতিয়া কালি এতিয়া লগ পাবও পাওঁ বা আমাৰ নাপাবও পাওঁ হয় নে নহয়?
উম তাকেই তো কামটোত সোমোৱা কিমান মান দিন হ'ল।
কি কৈছ?
ত কামটোত সোমোৱা কিমান দিন মান হ'ল?
কামটো মোৰ হ'ল এবছৰমান।
অ
এতিয়া কামটো এতিয়া দৰমহাটোতো হেৰি মানে ত কিমান এয়া পাইছো।
মানে অ কলেজৰ খালি এক্জাম খিনি দি আছো আৰু ন
কলেজতো খালি একজাম দিব যাওঁ কেতিয়াবা থাকে নহয় কিবা।
আহ মাতি আহ তেতিয়া ছুটি লোৱা আও।
অ এই তেতিয়াই আৰু ঘৰুৱা কামটো কৰো তাৰ পিছত আৰু কলেজত
ঠিকেই আছে তোৰ এনেই থাকি লাভ নাই চাকৰি কাৰণেও লাগ। গি থাক ইফালে এইফালে এতিয়া থাকখিনি এদিনো বেকাৰ নোযোবি ধৰ উম সেইটোৱে
ঘৰটোয়ে থাকোৱে
উম দুইফালে আৰু ইফালে আহ ৰাত- ৰাতিপুৱা আবেলি ৰাতিপুৱা চাগে দৌব যাই থাকো।
অ ৰাতিপুৱা দৌৰিবজা ৰাতি দৰি আহি ভাত পানী খাই পেলাই খোৱা বোৱা কৰিব পেলাই। কামলে যা। কাৰ পৰা আহি আৰু ৰিস্ক কৰো বা ৰিস্ নকৰি ওলাই যাওঁ তেনেকুৱা আৰু
সেইটোয়ে এনেই থাকিলে আপোনাৰ কিন্তু দিনজাগী এটাই মজা কৰিব লাগে পইচা লাগে চব কামতে আজিকালি-
এইটো হয় কিন্ত
পইচা নহ'লে একোৱেই নাই
ভাল লাগিল ব ইমান দিনৰ মূৰত কথা পাতি কালি আমি তেদিনা কাম এটা কৰিম মানে পৰহি মানে যাবলৈ চাম ন ত
দে এবাৰতো এইফালে আহিলে ফোন কৰিবি দে আমাৰ ফালে নহ'বা আহিবি এদিন ৰাতি থকাকে -
উ অ গলে মোৰ লগত লল মোৰ লগৰ এটা লৈ যাম ন-
আহ লৈ আহিবি ত আগদিনাখন জনাই থবি-
অ
আহ হ'ব আও দে-
দে দে হ'ব দে